অ' নম
অ' কি কৰি আছা তুমি, তোমাৰ খবৰে নাই।
এ তোমাৰে খবৰ নাই, মইতো আছো আৰু এতিয়া। এতিয়া আৰু অলপ বিশ্ৰামে কৰিছো ৰ'বা, ল'ৰা স্কুললৈ গ'ল, স্বামীও গ'ল কামলৈ।
অ' আচ্ছা তেওঁ কামলৈ গ'ল, আপোনাৰ স্বামী।
হয়।
অ' আচ্ছা-আচ্ছা, বাকী আৰু খোৱা-লোৱা কি কৰিলা পিছে আজি।
অ' স্বামীয়ে আজি কোমোৰাাৰ জালি ভাজিলে।
কি ক'লা কোমোৰা জালি ভাজিছা তুমি। কোমোৰাৰ জালি ভাজিব জানা তুমি।
স্বামীয়ে ভাজিলে স্বামীয়ে।
অ' স্বামী ভাজিয়ে, তোমাৰ স্বামী মানে নকৈছো দিয়া আৰু তোমাৰ স্বামী মানে সঁচাকৈ দিয়া দেই। দেই সত গুণ সম্পন্ন আৰু একদম।
তাৰ মানে মই ৰুটি বনালো। হয়-হয় মই বনালো ৰুটি। আহ মই টি অ
তোমাৰ কথাবোৰ ভালদৰে বুজি পোৱা নাই ৰবা কি কৈ আছা
সেনেকৈ খালো আৰু মানে মই ৰুটি বনালো সেনেকৈ আৰু খালো আৰু তুমি কি খালা
উম ভালে কৰিছে দিয়া
আহ তুমি কি হালা
শুনি আছ নে
অ শুনিছো শুনিছানে
অ অ মই শুনি আছো মই শুনি আছো
অ তুমি কি খালা মল আজি
মই তোমাৰ আজি একো খোৱা নাই ৰবা মানে আমাৰ ঘৰত আজি তাৰমানে তোমাৰ সত্যনাৰায়ণ পূজা আছে নাৰায়ণ পূজা ৰাখিছো নাৰায়ণ পূজা ৰাখিছো তৌ মানে সেইটো কাৰণে আজি মানে অলপ লগোলোই আছো ৰ'বা বহুত মানে সেইবোৰেই আৰু মানে পূজাৰ যা যোগাৰ কৰি আছো অ মানুহ মানে উম মানে পূজাখন তোমাৰ পূজাখন তোমাৰ মানে সেই হ'ব মানে পিছবালা হব তোমাৰ হয় হয় হয় তোমাৰ পচান বজাৰ পৰা হ'ব লাগে আৰু এতিয়া ঘৰৰ মানুহ খিনি আহি আহিছে আৰু এজন এজনকে আহিছে পেহী আহিছে পেহীহঁতৰ বাইদেউ আহিছে
হয় হয়
উম তাকেই আৰু মানে এইবোৰ পূজাৰ যা যোগাৰ চলি আছে আৰু উম যা যোগাৰ চলি আছে অ গাজি তোমাৰ বুট একদম বুট মোক এইবোৰ ভিজালো তাৰ পিছত তোমাৰ ঘৰ সাৰিলো মুচিলো এতিয়া আৰু মা আৰু পেহীয়ে নাৰিকল কাটি আছে মানে বহুত ভাল লাগি আছে মানে আজি ঘৰৰ মানে পৰিৱেশটো বহুত ভাল লাগি আছে
ভাল লাগে পুজা পাতো থাকিলে মন বোৰো ভাল লাগে
বহুত ভাল লাগিছে মানে কি বহুত পবিত্ৰ পবিত্ৰ লাগিছে আৰু মনতটো বহুত ভাল লাগি আছে দিয়া আ যি আৰু মানে পূজাখন মানে বহুত দিনৰ পৰা কৰিম কৰিম কৰিম বুলি কৈ কৰিব পৰা নাছিল আজি আৰু মানে ভগৱানেও মানে তোমাৰ মানে কি কমিলাই দিছে আৰু
হয় আৰু মিলাবও লাগিব তেওঁ ন মনৰ পৰা এইটো আৰু সে
উম মিলাব লাগিব আৰু কাষত চিঞৰি আছে মানে বহ এই তোমাৰ পেহী এজৰ বা উ ভিৰ বা আছে ৰব তাই মানে অলপ আহিছে ৰ'বা তাই মানে অলপ মোক সহায় কৰিব উ সহায় কৰি দিছে অ উম তুমি আহিবা নহ'লে আমাৰ পূজা আছে আজি তুমি আহিবা
অ
নাৰায়ণ পূজা বুলি কলে মানে নাৰায়ণ পূজা বুলি কলে ন মানুহে মানে তোমাৰ খুনিলে আহিব লাগে জানেনে নাই জানে বুছে এইটো কথা
অ মই শুনিছো বাৰু মানে এতিয়া যাব অসুবিধা হ'ল নহয় এতিয়া চামিও নাই যে আৰু শোৱাল গছে আৰু মানে শুৱালকুছিত মই গৈো পোৱা নাই যে মানে অকলে যাবও মানে অসুবিধাৰ সৃষ্টি হয় ন
তুমি শুৱালকুছে অকলে আহিব নোৱাৰা তুমি কি কথা কোৱা অ আজিকালি কিমান ছোৱালী কিমান কি কৰিব লৈছে তুমি কি ক কথা কব আহা অ
হয় হয় যাম বাৰু পিছলৈ কেতিয়াবা মইতো কাপোৰ কিনিবলৈ যাম বুলিয়ে কৈছো তোমাক এতিয়া যাম বাৰু
অ তুমিতো কাপোৰ মানে ঘৰৰ মানুহ বিয়া আহিছে
বছে
অ আহিবা আহিবা তোমাৰতো আৰু স্বামিয় স্বামিয় আৰু যি তুমি পূজা তাকে এ দিব আৰু ন
অ দিব আৰুাৰ
উম তোমাৰে দিমগে আৰু তোমাৰ নিচিনা আৰু চামি পালে মই এতিয়াই বিয়া পাতি লম জানা
অ পাবা পাবা তুমিও পাবা কপালত থাকিলে পাবা বাৰু
উম উম ৰাতি সত্ৰৰে পূজাতটো তুমি জানানে নাই পিছে কোন ভগৱান ভগৱানৰ বাবে কৰা হয়
হয় হয় নাৰায়ণ নাৰায়ণ ভগৱান
কি নাৰায়ণ অ তুমি নাবা নেকি সেইটো তুমি তেনেকুৱৈ কৈছা অলপ মানে সন্মানৰ সৈতে ক'ব লাগে ন্ত নাৰায়ণ নাৰায়ণ এনেকে কয় নেকি কোনোবাই মানে সত্য় নায়ৰ পূজা হৈছে তোমাৰ ভগৱান বিষ্ণুৰ এই ৰূপত এই ৰূপক মানে সত্ শান্তি সমৃদ্ধি আৰু মংগলৰ প্ৰতীক বুলি মানা যায় গম পোৱা সাধাৰণতে মানে এই দুগ পূজা মানে কিয় কৰা হয় জানা মানে ঘৰত সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে তাৰপিছত তোমাৰ যিবিলাকে নতুন ঘৰ বা নতুন ব্যৱসায় বা নতুন কাম আৰম্ভ কৰে তেতিয়া সেইটো সময়ত মানে কৰে এই সত্্য ন পূজা ভাাগ কৰে তাৰ পিছত কোনো মনোকামনা পূৰাণ মানে কৃতজ্ঞতা স্বৰূপে মানে কৰে আৰু এইখন পিতা আৰু মানে তোমাৰ পূৰ্ণিমা একাদশী অ পূৰ্ণিমা একাদশী বা যিকোনো মানে শুভ কামত বা শুভৰ দিনত মানে এইটো মানে এইখন তাৰ মানে ৰখা হয় আৰু মানে উম ভগৱানৰ আশীৰ্বাদটয়ে তো মানে কলো ন মানে পুজাত প্ৰয়োজন হোৱা বহুত বস্তু লাগিছে নাই
অ এতিয়া মই বু শুনিছো মানে নাৰায়ণ পূজাত বস্তু লাগে ন কিছু কিছু মানে এনে মই জনাত ধৰা কলপাত কলপাত লাগে ফুল বা তুলসীটো ফুলতটো বেছিকৈ লাগে ন তুলসী পাত লাগে
লাগে লাগে মই তোমাক কৈ আছো তি সুধিবা নেকি কি কি লাগে সামগ্ৰীবোৰ অ তুমি হাৰীটো কৰিব নালাগে তমোৰ কাত কিয় কিয় হাৰিব যা ম বুজা নাই মই
অকাও কিছে
অ মানে ভগৱানৰ সত্যনাৰায়ণ ছবি বা মূৰ্তি মানে ফটো এখন বা মূৰ্তি এটা লাগে তাৰপিছত কলহ লাগে আমৰ পাত লাগে নাৰিকল লাগে তাৰপিছত ফুল তুলসী পাততো দি লাগিবই আৰু ফল মূল তাৰপিছত
চন্দনো লাগি চাগে ন চন্দন ফল মূল
অ তাৰপিছত বিশেষকৈ মানে ত চুজি বা আটাৰে তৈয়াৰ কৰা বজিছা পণ বা চ পাণ চুপাৰি লাগিব য় মিত্ৰ লাগিব তাৰপিছত পূজাৰ মূল চাপটো কি জান পূজাৰ মূল ধাপ আৰু মানে ধাপ মানে স্নান কৰি শুদ্ধ বস্ত পিন্ধিব লাগে আৰু তাৰপিছত গণেশ পূজা তাৰপিছত কলহস্থ্থাপন তাত ভগৱান সত্য়নাৰায়ণ পূজা কৰে তাৰপিছত তাৰ পিছত সতৰানৰ কথা বা পাছব আৰু ভালদৰে শুনা তাৰ পিছত আৰতি কৰে তাৰ পিছত প্ৰসাদ বিতৰণ কৰে আৰু। মানে এই পূজাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ শুনাচোন শুনা লৰা এই পূজাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো কি জানা। পু্ত ন নো
অ', শুনিব পাৰিছে নে। স অ', শুনিব পাৰিছা কি হৈছে তোমাৰ? অ', টাৱাৰৰ সমস্যা হৈছে চাগে অ টাৱাৰৰ সমস্যা চাগে।
নাই নাই নাই নাই ন হেল্ল'।
অ', কোৱা কোৱা শুনিব পাৰিছা।
অ'।
অ'।
কিন্তু পূজাৰ পূজাৰ বিধি বিধান শুনিবা নেকি এনেই মানে কেনেকুৱা। ধৰণৰ হয় বস্তুবিলাক ভাল লাগিব আকৌ শুনি। উম উম মানে তুমি সত্যনাৰায়ণ পূজাবিলাক। সৰ স্পৃতি বোৰ মানে কেনেকুৱা জানা তুমি ঘৰ পূজাৰ আগদিনা বা সেই দিনা ভালদৰে পৰিষ্কাৰ কৰিব লাগে তাৰ পিছত নিজে স্নান কৰি পৰিষ্কাৰ কাপ কাপোৰ পিন্ধিব লাগে তাৰ পিছত পূজাস্থলী মানে কেনেকে সাজু কৰে জানা? এখন চৌকী বা পীড়া ৰাখক এখন চৌকী বা পীড়া এখন ৰাখিবা,
হয়।
কি? তাত পৰিষ্কাৰ কাপোৰ মে দি দিবা তাৰপিছত, ভগৱান সত্যনাৰায়ণৰ মানে অ', ইমান এধোৰো নহয়। ছ যোনটো মানে ভগৱানৰ সত্যনাৰায়ণৰ ছবি বা মূৰ্তি এটাত শল তাৰ পিছত এটা কলহত মানে পুৰা ভৰ্তি কৰি মানে পানী ভৰাই তাতে আম পাত আৰু তুমাৰ এটা নাৰিকল ৰাখিব লাগে। বুজি পাইছা অ', মানে সেইবোৰে আৰু। উ মানে, কি কিহৰ মানে এই সত্যনাৰায়ণ অ সত্যনাৰায়ণ কত পূজাৰ মানুহ খিনি। ই বুজাই হৈ হৈছে মানে কিমান আচলতে।
আহ কোৱাচোন।
উ, ভাল এই বাইদেতে মানে বৰ মানে হাই থাকে মানে তাই অলপ চেল চেলিয়া হয় ছোৱালীটো।
উম আজি পূজাৰ কথা পাতি আছো।
ম নাৰদ ভগৱান নাৰদ ভগৱানক মানে ভগৱানৰ ওচৰলৈ গৈ সুধিছিল আৰু যে এই প্ৰথম অধ্যায়ত মানে এইটো আছে আৰু মানে। নাৰায়ণ মানে নাৰায়ণ। ভগৱানৰ ওচৰলৈ মানে গৈ পেলনে সুধিছিল যে কলিৰ যুগত মানুহে কেনেকৈ দুখৰ পৰা মুক্তি ম এতিয়া ভগৱানে কয় যে খুব কেদৰে উম কৰি গ নীতিৰ কাৰণে মানে নাৰদমণিয়ে নাৰদমণি গৈ পেলাই মানে ভগৱানক ক যুগত কেনেকৈ দুখৰ পৰা মুক্তি পাব পাৰিম। মানে তেতিয়া ভগৱানে কৈছিলে আৰু যে, তেদৰে পূজা কৰিলে সুখ শান্তি আৰু পুৰ্ণ লাভ হয় মানে। ভক্তি আৰু সত্যতাই জীৱনৰ মংগল মানে মংগলময় কৰে নহয় জানো। আৰু এজন মানে, আৰু এজন মানে কি হয় তাৰ ভাল লাগে এইবোৰ কথা ন বহুত ভাল লাগে মই বহুত ভাল পাওঁ বুলি শুনাচোন আজি ভালদৰে।
ভাল লাগে - ভাল লাগে আৰু মনতটো মানে বহুত ভাল লাগি আছে ন আজি তোমালোক ঘৰত পূজা যে।
তুমি শুনা তুমি দ্বিতীয় অধ্যয়াত কি আছে মানে এজন দৰিদ্ৰ মানে। এজন দৰিদ্ৰ ব্ৰাহ্মণে মানে শিক্ষা কৰি জীৱন চলাই আছিল আৰু মানে তেও সেনেকে জীৱনতটো অতিবাহিত কৰিছো মানে শিক্ষা কৰিছিলোই তাৰ পিছত সত্ৰ পূজা। কৰাৰ পিছত তেও মানে জীৱনত খুব সমৃদ্ধি মানে একদম উপচি পৰিছে মানে ভৰি পৰিছে।
সময় বুজ না মানে শিক্ষাটো কি মানা তুমি ইয়াৰে। ইয়াৰ পৰা শিক্ষাটো কি পালা তুমি কোৱাছোন।
উৎসা মানে কি মানে পালো আৰু মানে তে পূজা কৰিলে ভাল আৰু ঘৰখনৰ কাৰণে ভাল হয় সুখ সমৃদ্ধি
তুমি যদি আকুৰা আন্তৰিক ভক্তিৰে মানে তুমি ভালদৰে শ্ৰদ্ধা পূজা কৰা ন ঈশ্বৰ তেতিয়া ঈশ্বৰ কৃপা তুমি তোমাৰ ওপৰত মানে হ'বইে মানে।
হ'ব - হ'ব আৰু ঘৰখননৰ ধৰা সমৃদ্ধি হয় বেমাৰ আজাৰ দূৰ হয়।
হয় আৰু তোমাৰ তৃতীয় অধ্যাত কি আছে আৰু তোমাৰ তৃতীয় অধ্যায়ত ইত কি আছে জানা।
অ, কোৱা - কোৱা - কোৱা বাৰু।
এ এজন সাত কথা মানুহে আৰু মানে পূজাৰ কথা শুনি কাঠ- কাঠ এজন মানে কাঠ কটা মানুহে মানে পূজা কটা শুিনি পূজা কৰিলে আৰু।
অ, কৰি মানে নাৰায়ণ পূজা কৰিলে।
অ, নাৰায়ন পূজখনন কৰিলে তাৰ পিছত উপাৰ্জনৰ - উপাৰ্জন বৃদ্ধি পালে তে ভিতৰ পূজা কৰাৰ পিছত আৰু মানে জীৱনটো একদম সুখী সুখেৰে মানে জীৱন লাভ কৰিলে আৰু তেও মানে উম, মানে কি আনে সেই শিক্ষা মানে এইটোৱে পানো যে মানে কি যে সৎ ভাৱে কাম কৰি ঈশ্বৰক স্মৰণ কৰিলে নিশ্চয়কৈ ফল পোৱা যায় মানে বুজিছা।
কৰাটো মোক নিশ্চয় ভাল পাবা আৰু।
উম, আৰু আৰু এইটো - এইটো টো শুনা তুমি এইটো শুনা মই এইবোৰ মানে বহুত কথা জানো মানে কি তাৰ ভাল লাগে আৰু মানে তুমি শুনা মই তোমাক
যে এজন ধনী - ধনী - ধনী মানে সেই সঞ্চাৰতোই মানে নভৰ আশ তাত মানে পূজা কৰাৰ সংকল্প কৰিছো মানে বুজি পাইছা তেখেত মানে দুুবিীয়া হৈছিল যে পূজাখন কৰিলে দেখোন এনেক একুৱা এনেকুৱা মানুহৰ হয় ত মানে মই পূজাখন কৰো ত মোৰ কেনেকুৱা হ'ব। নহয় - নহয় - নহয় অ, তুমি মানে মনোযোগ দি শুনাচোন মই তোমাক কি কৈছো যে এ মান ধনী মানে সন্তান এটাই মানে তোমাৰ লাভৰ আশাত মানে পূজাখন কৰিব ধৰি দিয়ে মানে লগত যে পূজাখন কৰিলে দেখোন এনেকুৱা - এনেকুৱা মানুহৰ হয় ত মোক পূজাখন কৰো কিন্তু কি মনোকামনা